অঁ শুনিছোঁ এই নেটৱৰ্কৰ অকণ প্ৰব্লেম হৈ আছে যে। সেইটোয়ে ভালনে।
ভাল দিয়া।
কি কৰি আছে।
মই এনেই আছো
অ অ
তুমি নাই নাই মই খোৱা ব হোৱা নাই দিয়া
হয় হয় এই এতিয়া আজি। মোৰ ইয়াতে মৰিগাঁৱত।
মৰিগাঁৱতে নেকি?
হয় হয় এই মানে সাতৰ চোৱা সেইটোৱা যে তাকে অলপ ব্যস্ত নষ্ট হৈ আছিলো আজি গোটেই কাপোৰ কানি ধুব কৰিব লগা হৈছে। ঘৰ দুৱাৰ মচি গেছ- চ' আমি এনেকৈ ইমান বছৰৰ পৰা সেইটো নিয়ম পাতি আহিছোঁ ন
উম
সেইয়াই আৰু এতিয়া মানে কি আপোনালোকে খেদাইছে নে হাতৰ চো
অ মই সেৰালোৱে ঘৰ চৰ মচি একদম কাপোৰ চাপোৰ ধুই থৈ আহিছো।
হয় হয় আহ বহুত খিনি ওলাই যিমানে সামৰি নথওঁ।
উম
এ মানে কি অম্বুবাচী চাবলে গৈছিলে।
নাই নাই চাবলৈ যোৱা নাই এতিয়া
হয় হয় মানে ইমান ভিৰ হৈছে ন মানুহৰ বহুত মানুহ হৈছে।
হৈছে গম পাইছো
তাকে এই আমি মানে গুৱাহাটীলৈ গৈছিলো ট্ৰেইনত একে মানে ট্ৰেইনত আপোনাৰ মানে সোমাবই নোৱাৰি ইমানেই ভিৰ মানে সকলো মানুহখিনি অ অম্বুবাচীলে যোৱা আৰু চাবলে মানে কামাখ্যা মন্দিৰ যোৱা মাক দৰ্শন কৰিবলে মানে মানে তথাপিও সেই আমি ৰাতিপুৱা গৈছিলোঁ যে চাৰে পাঁচটামানত অ তেতিয়াই ইমান খিনি ভিৰ আকৌ আপোনাৰ অহা নাই নাই আমি আমাৰ দেউতা অলপ মানে গা বেয়া পাইছিল মানে অসুস্থ হৈছিলে। তাকে দেখাবলৈ গৈছিলো ডক্তৰ মানে জি এম চি এইচত তাকে অ ৰাতিপুৱা সেই চাৰে পাঁচটা মানত। ট্ৰেইনতে গৈছো তেতিয়াই ইমান ভিৰ মানে। মন্দিৰলৈ যোৱা আৰু তাছত অহালে নটা চাৰে নটা মান বাজিছে। ৰাতি সেই তেতিয়াও আপোনাৰ একেই মানে চিট খালি নাই ট্ৰেইনৰ। কষ্ট মষ্ট কৰি বহি কৰি আহিছো আৰু
উম
বাকী খোৱা বোৱা কৰিলে।
নাই নাই কৰা নাই
হয় হয়।
তুমি কৰিলা।
অ এই মানে গোটেই খিনি আজৰি কৰি তাৰিছত খাই বৈ বাচন চাচন ধুই এতিয়া এনেই আছো আৰু
অ তোমাৰ টাউনতে নেকি?
অ নহয় অ গাঁৱৰ ছাইডে আৰু অলপ
কি গাঁও
হেল্ল'
কি গাঁও শুনিছেনে
অ শুনিছো শুনিছো তুমি এপছত কৰা নাই জানো
এপছত কৰিছো
অ মানে নহয় ইয়াত তেনেকৈ তুমি গাঁও চাও ক'ব নালাগে পাৰ্চনেল
উম গম পাইছো গম পাইছো
অ মই এতিয়া মানে
এ মানে কি জানা মই মানে যোৱা কালিৰ পৰা জইন হৈছোহে যে
অ অ মানে আপুনি এটা কাম কৰিব হেৰি হোৱাটছপত প্ৰথম কল কৰি ল'ব তাৰপাছত আমি তেনেকে কথা পাতিম আৰু ডাইৰেক্ট মানে ইয়াত কল কৰিলে কি হয় আপোনাৰ মানে প্ৰব্লেম হয় মই ব্যস্তও থাকিব পাৰো ন আজিকালি ইমান কাম বন দিয়কচোন
উম
সময়ে নাপাও মানে গোটেই ঘৰৰ কাম বন কৰি আৰু এতিয়া মানে অনলাইন নাথাকিলেতো এনেই যাব কলটো সেইটোৱে আৰু আৰু ইয়াত তেনেকে বেলেগে পাতিব লাগে
উম অ গম পাইছো মানে মই ইমান খিনি নাজানো যে যোৱা কালি মই জইন হৈছো ত যে মোৰ চিষ্টাৰে কৰি আছে তাই মোক স তাইহে মোক কৈছে
উম উম একো নাই হেৰি বাকী এনেই খেতি বাতি কৰা হৈছে নাই এইফালে মানে কঠিয়া পেলাইছেনে
উ আমাৰ যোৱা অহা কালি পেলাব
পেলাব ন আমাৰ পেলাইছে কিন্তু বৰ বৰষুণতো আমাৰ চাইদতত ইমান নাই আমাৰ এইটো চাইদ অকণ খৰাং হয় যে মানে বৰষুণ নাই এনেকে বতৰ পানী দি পেলাই আপোনাৰ মানে হেৰি কৰা গৈছে আৰু কিন্তু এনে বাকী চাইড দেখিছো মানে বাকীবোৰ ঠাইত মানে বৰষুণে বৰষুণ ইমান বৰষুণ পৰিছে আমাৰ এতিয়া সেই কঠিয়া খিনি নহলে বেয়াাই হৈ যাব মটৰ দি পানী নিদিলে উ কিমান আৰু তোমাৰ এইয়া কন্টেলৰ চাউলেই হওঁক বজাৰৰ পৰা কিনি অনা এইবোৰ চাউল বোৰ খাই থাকো ঘৰৰ চাউলো খাব মন যায় যে কেতিয়াবা তাকে দুবছৰ মান হ'ল তেনেকে খেতি কৰা নাই আমাৰ তাকে এবাৰ দেউতাই কৈছে মানে আৰু এবাৰ খেতি কৰো মানে যিমান ধক ঘৰৰ টো নিচিনা নহয় ন যিমানে কিনি নানা কিয় সেইটো সোৱাদে বেলেগ গ আৰু তোমালোকক কৰে এনে খেতি বাতি কৰে ন উম উম উম কৰিব লাগে দিয়া এইবোৰ কিমান আৰু কিনি খাবা
হম
ধানৰ বাদেও তোমাৰ ঘৰতে জলকীয়া বেঙেনা এইখিনি তুমি যদি কৰি লোৱা তিয়হেই হওঁক ভুল জিকা হয়নে এই বজাৰৰ পৰা এতিয়া কিমান সাৰ দিয়া এইবোৰ কিমান মেডিচিন দিয়ে হয়নে শাক পাচলিবোৰ চাবাচোন আজি অনাৰ পিছত
খাবলে অ বেয়া হৈ যায়
আৰু মানে কি হয় এইবোৰ খালেও তোমাৰ অপকাৰ দিয়াচোন গোটেই শৰীৰত এইবোৰ আমাৰে ভৰি পৰিছে আজিকালি মানুহৰ কিমান বেমাৰ আৰু চাবাচোন নতুন নতুন বেমাৰ চব
এই মই অলপ আগত অলপ দিনত মানে আগ। আত মানে গৈছিলো মোৰ মা এই জি এম চি গৈছিলো একদম গেচৰ, প্ৰব্লেম নে কি গেছৰ বুলি ক'ব লগা হয় মানে। মৰিগাঁৱত দেখালো ই চি জি কৰালো ই চি জি কৰা তাত একদ নৰ্মেল। তাৰপিছতে গ'লো হেৰি ডি এন চি তাতো নৰ্মেল কিন্তু গেছৰে প্ৰব্লেম সেইবিলাক খাই থকা সাৰ দিয়া।
সেইবোৰ তুম চাবাচোন ন বেছি শাক পাচলি খাই থাকিলে কি হয় গেছৰ প্ৰ প্ৰব্লেম হৈ যায় এ সাৰ দিয়া যে আৰু তোমাৰ। এনেকুৱা হয় যে হেৰি এই চব বেমাৰ আৰম্ভণিটো কিন্তু গেছৰ পৰাই হয় মানে বেমাৰটো আৰম্ভ। হয় কিন্তু আমি ভাবি লওঁ গেছৰ কাৰণে তেনেকুৱা হৈছে চাগৈ আমাৰ বা পেটতোরে। সুবিধা কৰক গাটোৱে বেয়া লাগক। মানে কি হয় গেছ গেছ গেছেই ভাবি থাকো ন। কিন্তু পিছত এনেকুৱা হয় গৈ এটা সময়ত সেই গেছৰ পৰা মানে বেলেগ বেমাৰ হৈ যায়গে।
উম
এতিয়া কি এইবোৰ নতুন নতুন কে চবাচোন আগতেনো আমি থাইৰইড বেমাৰতো। ক'ত শুনিছিলো কিমান বছৰনো হৈছোনে। টো তেনেকেটো আমি শুনাই নাছিলো। বেছি বছৰ হোৱাই নাই মোৰ মানে মই জনাত আৰু দেই মোৰ। মানে বেমাৰটো শুনা।
উম।
টো আমি তেনেকে প্ৰেছাৰ চুগাৰ থাইৰইড এইবোৰতো শুনাই নাছিলো এতিয়া চাবাচোন একে সৰু পাত ডাঙলে চব এইবোৰ বেমাৰে। আৰু তোমাৰ এইবোৰ এতিয়া প্ৰায় মহিলাসকলে চাবাচোন পি চি অ দি প্ৰব্লেম যে। অ অ পিচি ' এইবোৰ কি নতুন নতুন চোৱাচোন এতিয়াহে আমি লাহে লাহে বুজি পাইছো। চুন নিজৰ ক্ষেত্ৰত হওঁতে আগতেটো আমি বুজাই নাছিলো এইবোৰ কি ন। নতুন হমনৰ কি হয় খেলি মেলি' তে তাকে মানে চাগে চিকিৎসা ব্যবস্থাটো উন্নত হৈছে যে। মানে অ আগতে আৰু গমেই নাপাও মানুহৰ কি হৈছে।
উম উম।
আজিকালি তোমাৰ তাকে সেইদিনা আমি যাওঁতে মানে চিভিলত তোমাৰ মানে। ইমান মানুহ তাত গ'লেহে গম পায় সেইখন এখন কি মানে জগত বাপ ৰে'
মই কেইবা বাউ গৈছো বুজিছানে মোৰতো জি এম চি অহা আ। পূজা আজি ছয় সাতবাৰ মানে হৈছে।
হয় হয় আৰু তোমাৰ এনেকুৱা লাগে যে কেতিয়া গুচি আহিম কেতিয়া গুচি আহিম হয়ানে। কেনেকুৱা এটা বেয়া লাগে মানে তোমাৰ?
উ।
বহুত অসুবিধা লাগে আমাৰ মানে দেউতাক যে নিছো দেউতাই কৈছে ব'ল যাওগে বল হ'ল আৰু মোৰ। ইয়াত আৰু বেমাৰ বেছি হে হ'ব বুলি কৈছে কি মানুহখিনিক দেখিলেও বেয়া লাগে ন কেনেকুৱা, এনেকুৱা কষ্ট পাই ছোৱাচোন আৰু মানুহৰ সেই খাদ্যটোৱে মেইনকে যিমান। তুমী বাচি খাবা মিমান মানে অ। নহলে আৰু তোমাৰ সেই অৱস্থাটো চোৱাচোন মানুহৰ কেনেকুৱা অশান্তিকৰ।
উম।
একো ভাল নালাগে তোমাৰ শৰীৰটো ভালে থকালেহে গোটেই মানে সকলো কাম বনৰ পৰা গোটেই। পৃথিৱীখন ভাল দিয়া। যেতিয়া তোমাৰ বেমাৰ এটা হ'ব যেন একোৱে নালাগে জীৱনত মানে। খালি মোৰ শৰীৰটো ভাল হৈ থাকক তেনেকুৱা এটা।
অ সেই হয় দিয়া সেইটোৱে।
মানে গা চা ভাল লাগি নাথাকিলে চাবাচোন একোৱে ভাল নালাগে। তোমাৰ ভাল লগা বস্তু এটা আগত থাকিলেও ভাল নালাগে। যেতি তিয়া গাটো বেয়া চাবাচোন হয়। সাধাৰণ জ্বৰ এটা হৈ থাকিলে যেন এই ভাল লগা বস্তুটো খাব দিলেও খংহে উঠে।
উম।
আৰুতো আৰু বাকীতো বাদেই দিয়া। তোমাৰ খাব কৰিব দিলেও খং উঠে, বেছিকে হয়নে? একোৱে খাবলে মন নাযায়। সেয়াই এতিয়া আকৌ আজিকালি তোমাৰ কি জানা এই ময়দা যে ময়দা বস্তুটো কমাই খাব লাগে।
অ, ময়দাটো কমাই খাব লাগে।
আৰু ৰিফাইন তেল, ময়দা, চেনি এইকেইটা বস্তু যিমান পাৰা তুমি মানে মানে এৰিয়ে চলিব লাগে। মানে আমি এতিয়া দৈনন্দিন জীৱনত চোৱাচোন এই শুই উঠিয়ে বিস্কুট খালো চেনি চাহ টো খালো, হয়নে? চবে চেনি আৰু ময়দাই খালো বিচ বিস্কুট হওক, চানা হওক, এই ভূজিয়া, নিমকী এইবোৰটো চব ময়দাৰ বস্তু।
উম।
তোমাৰ এতিয়া চোৱা ব্ৰেডটো, সেইটো এটা ময়দা আমি ৰাতিপুৱা সেইবোৰ নহলে নহয়েই চাহ কাপৰ লগত।
হয় খালি চাহকাপ দিলে খাব নোৱাৰি। সেইবিলাক লাগেই।
লাগেই। কিন্তু সেইয়াই আৰু সেইবোৰ বস্তু খুব বেয়া বুলি কৈছে দেই শৰীৰৰ কাৰণে এতিয়া।
উম।
আমি ডক্তৰক দেখালে ক'বই যে ময়দা বস্তু আপুনি নেখাব। বা ৰিফাইন তেলত ভজা আৰু তুমি এইবোৰ বিস্কু কুট, ময়দা যিমানেই যি নহওক আৰু হেৰি নিমকি-চিমকি চবতো ৰিফাইন তেলতেই ভাজিব। সেইটোৱেই মানে খাওঁ বুলি, এতিয়া তুমি সেই আগৰ নিচিনাকে কি জানা এই পিঠাগুৰি দি ঘিলা পিঠা হওক পানী পিঠা হওক এইবোৰলে আহিব লাগিব। সেই আগৰ দিনত আমাৰ মাহঁতে যে খাইছিলে। তেনেকুৱা পিঠাপনাবোৰ ঘৰতে বনাই কৰি তুমি খাব লাগিব। কয়াৰ গুড়ি হওক সান্দহ হওক। তেনেকুৱা আৰু। সেই মানে আমাৰ যোনটো জীয়াই থকা হেৰীতো ন, ষ্টাইলটো অলপ চেঞ্জ কৰিব লাগিব তুমি। আমি আধুনিকত গৈ-গৈ মানে বেছি বেমাৰী হৈছো আৰু।
হয় দিয়া।
তাকে এইবোৰ খালেও মানে এতিয়া নেখাবা আৰু।
উম।
বাৰু মই তোমাক পিছত আকৌ ফোন কৰিম দেই।
অ দিয়া কৰিবা। হ'ব দিয়া।